হেল্ল'
শুনিছেনে?
অঁ শুনিছো।
ভালে আছে?
অ ভালে আছো তুমি ভালে। তুমি ভালে তুমি কেনে?
মই ভালে আছোঁ।
মইও ভালে আছোঁ, আহ হেল্ল'।
কোৱা।
আজি আমি আমাৰ পৰিয়ালৰ গুৰুত্বৰ বিষয়ে অলপ আলোচনা কৰোঁ আহা।
নিশ্চয় জীৱনৰ প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ সামাজিক প্ৰতিষ্ঠান। পৰিয়ালে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয় আমাৰ জীৱনত।
তুমি পৰিয়ালত আহ মানে
ঠিকেই কৈছা মানুহে জন্মৰ পিছৰে পৰা পৰিয়ালৰ মাজতেই ডাঙৰ দীঘল হয় আৰু জীৱনৰ প্ৰথম শিক্ষা লাভ কৰে নহয়নে। পৰিয়ালে আমাক কথা ক'বলৈ শিকায়। শিষ্টা চলাফুলা কৰিবলৈ শিষ্টাচাৰ ডাঙৰৰ লগত কেনেকে ব্যৱহাৰ কৰিব লাগে সেইবোৰ শিকাই নহয়নে।
পৰিয়াল, পৰিয়াল